অ
হেল্ল'
অ
কি কৰিছা
এনেই আছো
অ
তুমি
ময়ো এ এনেই
ভাত খালা নাই
ভালে ভালৌ
কিহে খালা?
ভাত তোমাৰ আলুগুটি। তেনেকেই
অঁ আচ্ছা। ফুৰিবলৈ যাবলৈহে মন গৈছে ক'ৰবাত।
তাকেহে। ব'লা যাওঁ।
নাজানো মই
কেলে বা?
এনেকুৱা জেগাত ফুৰিবলৈ নহয়, আঁতৰত, বাহিৰত।
হোৱাই
অৰুণাচল, মেঘালয় এনেকুৱা এইবোৰ-এইবোৰ জেগাত।
আমি এইয়াতো আছে ফুৰিব পৰা জেগা।
ক'ত?
আমাৰ সেইবিলাকতে
তেনেকুৱা বিলাকত নহয় ভাল-ভাল জেগাত যা। য'ত মানে টুৰিষ্ট-চুৰিষ্ট আহে কিবাকিবি মানে ফুৰিব গলে কি কিবা এটা কথা জানিব পৰা, কিবা এটা হেৰি কৰিব পৰা অনুভৱ কৰিব পৰা তেনেকুৱা জেগালৈ যাব লাগে।
উম
ফুৰিব গ'লেতো সেইটোৱেই ন কিবা এটাত ভাল জেগা ভাল, শিক্ষা পাবা। ফুৰিব গলে সেইটোহে তেনেকুৱাহে নতুন কথা কথা শিকিব পাৰি নতুন-নতুন-নতুন অভিজ্ঞতা হয়।
উম!
উম
সেইটো কলাক্ষেত্ৰলৈ বহুত দিন কলাক্ষেত্ৰলৈ বহুত দিন যোৱা নাই।
কলাক্ষেত্ৰ?
উম!
উম! যাবা আকৌ ভ্ৰমণৰ লগত। ধুনীয়া কৰিলে। কলাক্ষেত্ৰত মিউজিয়াম বনাই থৈছে নহয়? শংকৰদেৱৰ, মাধৱদেৱৰ সেইবোৰ আগৰ পুৰণা সাঁচি পাত, শংকৰদেৱৰ তাঁতৰ শাল, পিৰা সেইবোৰ সেই বস্তু ৰাখি থৈছে। হাতে বোৱা গা হাতে বোৱা কাপোৰ, খোল, তাল থাপন সেইবোৰ ধেই সংৰক্ষণ কৰি থোৱা হৈছে।
উম!
কলাক্ষেত্ৰৰ নামত চৰকাৰে বহুতো টকা খৰচ কৰিছে, ডাঙৰ অডিটৰিয়াম বনালে।
উম।
দেখিছা বহুত
মই বহুত দিন হ'ল নোযাৱা। মই যাওঁতে নে এইবিলাক একো কোৱা নাছিল যেতিয়া গৈছিলোঁ।
উম।
মই ছেকেণ্ড ইয়েৰত থাকোঁতে গৈছিলোঁ নেকি ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ
উম
তাৰ পাছত তোমাৰ সেই কলজৰ পৰা যাওঁতে নে মুখৰ পৰা গুচি আহাই হ'ল আৰু সোমাবলৈ নাপালোঁ।
অ।
উম।
আমি গৈছিলোঁ তাত তেতিয়া,
অ।
প্ৰথম যেতিয়া বনাইছিলে সাহিত্য সভাত গৈছিলো।
অঁ।
তেতিয়া সেইবোৰ বনাইে আছিলে।
উম।
উম।
সাহিত্য সভা কিমান চনত আছিলে বাও?
উম।
সাহিত্য সভা
সাহিত্য সভা বহুতে বহুত হেৰিয়ত হৈছিলে। আমি ক্লাছ ছয়, ক্লাছ টেন মানত থাকোতেনে হৈছিলে।
অ।
ক্লাছ টেন মানত নহয়, ক্লাছ ইলেভেন। ফাৰ্ষ্ট ইয়েত যেতিয়া আমি পাইছিলোগে। তেতিয়া হৈছিলে, মানে তেইশ চনত হৈছিলে।
অ মানে আমি নাইন নে টেনত আছিলো মানে।
উম তেনেকুৱাত হৈছিলে।
তেইশত আছিলে অ আমাৰ ইয়াত তেইশ আছিলে।
উম, অসমৰ
একত্ৰিশ জা একত্ৰিশ, অ একত্ৰিশ জানুৱাৰী নে কেতিয়া আছিলে নেকি!
একত্ৰিশ জানোৱাৰীত নহয়।
হয় একত্ৰিশ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী কিমান তাৰিখলৈকে আছিলে চাৰি তাৰিখ নে কেই তাৰিখলৈকে।
অ হব অ তেনেকোৱাই আছিলে।
উম।
তেতিয়া ভাল লাগিলে। তাতে থাকিলো, ঘূৰিলো। তাতে আছিলো।
উম।
উম। গোটৰ আমাৰ মাহতৰ কিবা গোটৰ হেৰি দোকান দিছিলে তাত এদিন।
অ।
চৰকাৰে অসম অসমৰ ভিতৰত অসম সাহিত্য সভা ন, কিমান ডাঙৰ পাতি-
কিমান, কিমান মানুহ।
বহুত মানুহ। মোৰতো তিনিদিনে চাৰিদিন হৈছেহে, পাঁচ দিন হৈছে ন এসপ্তাহ আছোহি।
উম।
চাৰিদিনা পাঁচদিনা যে মই গোটেইকেইদিন তাতে আছো।
উম উম।
ভাল লাগে তাতে থাকি।
তাত ক'ত থাকিলা?
তাতে ঘূৰিলো, মোৰ ঘূৰিলো, ইফালে গলো, সিফালে গলো, তাৰপিছত পেহীৰ হতৰ ঘৰত থাকি শু পেলাই গুচি যাওঁ।
উম।
চাইকেল লৈ গৈছিলো তালে।
অ,
ধুনীয় নেকি। এতিয়া তেতিয়াই কৰলাখন চৰকাৰে বনাই আছিলে তেতিয়াই বনাই বনাই। এতিয়া কলাক্ষেত্ৰখন কিমান ধুনীয়া কৰি পেলালে।
তাকে।
এতিয়া ভাওনা সংস্কৃতি হয় ভাওনা পাতে।
উম মই এদিনে গৈছো কলা হেৰি নে কি সাহিত্য সভালে।
উম,
তাকো বৌ হত লগত গৈছিলো।
আচ্ছা।
আমাৰ ঘৰৰ ওচৰত বা এজনী গৈছিলে বায়ে মই,
হম,
তাৰ পিছত আমাৰ বৌ গৈছিলে।
উম
তাৰপা সেই বাজনীৰ মাক গৈছিলে।
আচ্ছা।
আৰু ককায়েক গৈছিলে সেয়াই,
অ,
অকমান চাই পেলাই গুচি আহিলো।
তেতিয়াই তেনেকুৱা আছিলে এতিয়া পতা হ'লে কিমান ধুনীয়া লাগিলেহেতেন।
উম এতিয়টো অমন হ'ল দেন,
তেতিয়াই কিমান মানুহ এতিয়াত বহুত মানুহ হল হেতেন।
উম,
বহুত ধুনীয়া লাগিলে হেতেন দেখি।
আমিতো এতিয়া হলে সদায় গ'লোহেঁতেন।
উম
তেতিয়া আমি সৰু আছিলো।
সেইটোৱে টো,
উম,
এতিয়া বহুত ভাল লাগিলেহেতেন।
উম কলেজৰ লৰা ছোৱালী বিলাক কিবা কিবি কৰিবলৈ দিয়ে নহয়।
দিয়ে অ,
উম এতিয়া মই কলেজৰ হেৰিৰ এইটো কি এন এছ এছৰ,
উম
কি লৈ গৈছে নহয়।
গৈছিলো এন এছ এছ নছিলে এন চি চি আছিল।
অঁ এন চি চি অঁ তিনিচুকীয়া।
উম,
ডিব্ৰুগড়,
তেতিয়া নাই এতিয়াতো চৰকাৰে বহুত উন্নত কৰি পেলালে ন।
উম
বহুত উন্নতি উন্নত কৰাইছে গোটেই দেশখন দেশখনে আমাৰ। অসম চৰকাৰে অসমখন বহুত উন্নতি কৰিছে ন এতিয়া।
উম বহুত কৰিছে।
বিদ্যয়ালয় মহাবিদ্যালয় বনাইছে হস্পিতেল নিৰ্মাণ কৰিছে।
উম
চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে।
উম
ৰাস্তা ঘাটো পৰকি কৰিছেই লগতে আকৌ এইটো হেৰি বনাইছে নহয়। ফ্লাইভাৰ বনাই আছে আমাৰ লখিমপুৰতে।
তহতৰো -
আৰু এতিয়া। লখিমপুৰতে এনেকুৱা এটা গলি নাই যিটো নেকি ষ্ট্ৰিট লাইট নাই। প্ৰত্যেক খন থাঠয়তে প্ৰ প্ৰত্যয়ে খন জেগাতে আমাৰ লাইট লগাই থৈছে নাৰীৰ সুৰক্ষাৰ কাৰণে-
তাকে
কিবা নাই বুলিয়ে নহয় দুৰ্ঘটনা নহ'ব বুলিওঁ লাইট লগাই থৈছে মানে। বহুত হেৰি কৰিছে আৰু এতিয়া মাহ, লখিমপুৰৰ, পৰা ডাইৰেক্ট মাজুলীৰ, কাৰণে এখন দলং নিৰ্মাণ কৰি আছে।
উম
কিমান এতিয়া কিমান অহা যোৱা সহজ যাব।
মানুহ দিন এদিনতে ভিৰ হয় যায়।
সহজ হৈ যাব নহয় এতিয়া ধুনীয়াকে-
এনে এনে ফেৰি চাৰিটা পাঁচটা মান বজাত নাহে নেকি ন।
হা
এনেই ফেৰী জিনেই
ফেৰী ফেৰীতটো এতিয়া চলিছে হয়টো এতিয়া পানী আছে ন।
নহয় নহয় আবেলি মানে এনেকে। চব টাইমত
আবেলি পাঁচটা বজালৈকে থাকে পাঁচটা বজাৰ পিছত নচলে আৰু
অ সেইটোকে মানে।
উম
উম
ভালো লাগে।
উম
ফেৰী উঠি পাইছা নাই ফেৰৰী উঠিলে বহুত ভাল লাগে আজিকালটো লাই।
পাচঁ মিলিট
লাভ জেকেট দি ন ফেৰী পটটেককে এটা এটা লাইফ জেকেট দিয়ে।
উম পিন্ধিছিলে কেনেকুৱা লাগে।
উম
তুমি পিধিছিলা নাই।
নাই পিন্ধা নাই পিন্ধা।
তিনিব লাগ ছেপটিহে
চেপটিও
চি
ভাল লাগে দৃশ্যবোৰ সাগৰৰ উম ব্ৰহ্মপুত্ৰৰ মাজত। হাতীবোৰ একদম সুুৰ উলিয়াই উলিয়াই গৈ থাকে। হৰিণাবোৰ আহে।
হুহ।
ভাল লাগে।
গড় বিলাকো থাকে নহয়।
গড়বিলাক।
গড়বিলাক কাজিৰঙাত থাকে এইফালে নাহে গড়বোৰ।
ই নহয় ৰবা হেৰি গড় নহয়নে কিবা এটা আছিলে ৰবা। তেনেকে হেৰিয়ৱত গড়টো নিচিনা খেদি কি?
এ গড় নিচিনা একো নাই শিহু আহে শিহু।
মানে এনেকুৱা হেৰি জেগাবিলাকত চৰে।
ক'ত? মহ।
বাকী ৰাম নদী অহ মহ মহ
মহ বোৱা আহে অ।
অ মহ সমূহ গড় নহয়
বনৰীয়া মহবোৰ আহে, ঘোঁৰা আহে বনৰীয়া।
নদী কাষত মানে জাক জাক পাতি তে থাকে যে
উম বনৰীয়া মহবোৰ।
পহিলে মহ হয়নে নহয়?
বনৰীয়া মহ অ।
অ সেইলা ম'হ থাকে আকৌ চাপৰি নে কিলা যে
মহ'ৰ শিঙৰ পৰা আমাৰ লোকবাদ্য বনোৱা হয় নহয় পেঁপা।
উম।
পেঁপা বনোৱা হয়।
তাকে
আমাৰ অসম সংস্কৃতি পেঁপা বহুত গুৰুত্বপূৰ্ণ বাদ্য।
উম।
সেইটোকে।
ভাল হব।
ভাল আগৰ দিনা মানুহে কৈছিলে দেই।
উম এতিয়া পাইয় বিলাকে পে- পা বনাবলৈ হেৰিছেই।
সেইটোকে
বিহু আমাৰ কি ধুনীয়া আমাৰ বিহু অসমত চাই তিনিটা বিহু হয়।
উম।
তিনিটা বিহুটো প্ৰত্যেকটো বিহুৱে এটা এটা মহত্ব আছে।
উম।
যেতিয়া আমাৰ আ চ সময়ত তেতিয়া অসমৰ মানুহখিনিয়ে যেতিয়া খেতি চেতি কৰে।
উম।
তি পাৰা যেতিয়া আজৰি হৈ পেলাই তেতিয়া ধান হবলৈ লয়। তেতিয়া কাতি বিহু পৰে, কাতি বিহু যেতিয়া পৰে কাতি বিহুত চবে চাকি জ্বলায়, খেতি পথাৰত, তুলসী তে তেনেকে চাকি জ্বলাই ন।
উম উম।
চাকি এইকাৰণে জ্বলাই যে আমি যিখিনি শস্য ৰুইছিলো সেইখিনি যাতে আমি ভাল ফল দিয়ে তাৰ কাৰণে চাকি জ্বলায়।
উম।
তাৰ পাছত সেইহঁতৰ সেইটো বিহুত তেনেকেই তুলসী তলত চাকি জ্বলাই ৰাস্তাই পদুলিয়ে চাকি জ্বলায়।
উম।
চাকি জ্বলে, খেতি পথাৰত চাকি জ্বলে সেৱা কৰে খেতিৰ কাৰণে।
উম
সেইটো কাতি বিহু তেনেকেই যায়। তাৰপিছত আহিলে আমাৰ মাঘৰ বিহু
উম।
মাঘৰ বিহু এনেকুৱা চিষ্টেম মানে যেতিয়া সেই খেতিবোৰ কৰি মেলি আজৰি হৈ ধান-চানবোৰ কাটি মেলি ঘৰলৈ যেতিয়া মৰণা মাৰি চপোৱা হয়,
উম।
সেই মৰণা যিখিনি চাউল নতুন ধান, সেই নতুন নতুন ধানেৰে ন খোৱা হয়। তেতিয়া মানে মাঘৰ বিহুত সকলো ঘৰতে একো বস্তুৰ অভাৱ নাথাকে ন,
অ অ
সকলো ঘৰতেতো ব সকলো বস্তু পোৱা যায়, আলু খেতি পৰা ধৰি লৈ কবি সেইবোৰৰ পৰা ধৰি লৈ
উম উম।
চব পোৱা যায় ন, ঠাণ্ড ব মা হক মাঘ হক বিহুৰ চিজনত। তেতিয়া সকলোৱে মিলি ৰাতি ৰাতি মাঘৰ বিহুৰ দিনাখন ৰাতি উৰুকা দিনাখন ৰাতি সেই ন ন ভাতৰে মানে ন চাউলে ন খা ন খায় মানে খানা খায়। নতুন পাচলি। সেইটো মাঘৰ বিহু। মানে ভোজৰ বিহু মানে ভোজ খাই।
তাক মিলা